অ
হেল্ল'
আহ
বছ ন মাতটো
অ আহিছে
অ ভালে আছো
আহ বাৰ
পানী কিবা খালা
নাই বনি আছে আপুনি আপুনি ক'ৰ পৰা কৈছে
মই আপোনাৰ অসমৰ পৰা কৈ আছো
অসম ডিষ্টষ্ট্ৰিক্
ডিষ্ট্ৰিকট মোৰ নগাঁও
অ ডিমু নহয় দৃষ্ট্ৰিক। কোন খিনিত।
মোৰ নগাঁও ইয়াতে আছে নগাঁওতে মানে।
অ', মেইন টাউনতে। উম'।
আপনি এতিয়া কি কৰি আছে? শুই আছে।
মই এতিয়াটো না মইতো এতিয়া কলেজতে পঢ়ি আছো। এতিয়া ভাবি আছো কলেজৰ পৰা তোমাৰ কিবা কেৰিয়াৰ এটা বনাবলৈ ডিগ্ৰীটো পাছ কৰি লওঁ আগতে।
কি গ্ৰেজোৱেচন কৰি আছে?
অ', গ্ৰেজোৱেচন কৰি আছো এতিয়া।
কোন দিচন
মই এতিয়াটো থাৰ্ড ছেমত হয়।
বি এ?
অ', বি এ কৰি আছো।
অ',
তুমি?
মই বাৰু টুৱেল্ভ পাছ কৰি কলিয়াবৰ কলেজত এডমিশ্যন লৈছোঁ। এডমিশ্যনটো হ'ল যোৱাকালি হ'ল। ত' বি এ, বি এ লৈছো মই। অ', আগষ্ট এক তাৰিখৰ পৰা আছে। প্লাছ।
আচ্ছা! মেজৰ কি লৈছা তুমি?
মেজৰ হিষ্ট্ৰি লৈছোঁ আৰু মাইনৰ ছচিয়'লজি
আচ্ছা ক্লাছ টুৱেল্ভত হিষ্ট্ৰিটো ভালকৈ পঢ়িছিলা ন'।
অ',
আচ্ছা, পাৰ্চেনটেজটো ভালে আহিছিল চাগে হিষ্ট্ৰি লৈছা যদি?
অ', মানে ঠিকে আছিলে এবাৰ আকৌ চি বি এছ ই মানে অ এছ এম কৰি দিলে মানে। এবাৰ পেপাৰ চেকিং মানে কাৰোবাৰ একদম মানে যাৰ ভাল হৈছে একদম মানে তাৰ ভালেই চেকিং কৰিছে। যাৰ মানে বেয়া হৈছে মানে বেয়া হৈছে মানে। আহিছিলে ছিক্সটি এইট, ছিক্সটি এইট। কিমান পাৰ্চেণ্ট আছিলে?
ঠিকেই আছে কষ্ট কৰা ভাল হ'ব। এতিয়াতো তোমাৰ মইতো মেজৰ জগ্ৰাফীত লৈছোঁ।
আচ্ছা।
উম, এতিয়া জগ্ৰাফীটো বহুত প্ৰেক্টিকেল দিয়ে কি ক'বা?
অ', এই হয় আমাৰ ক্লাছ টুৱেল্ভতে যি লৈছে প্ৰেক্টিকেল বাপৰে যিমান লিখিব দিয়ে এক্সামৰ টাইমত।
সেইটোয়ে তোমাৰ এটা প্ৰেক্টিকেল খতম নহ? নহয় বেলেগ এটা প্ৰেক্টিকেল দিয়েই দিয়ে।
আৰু আমি আমি তেতিয়া মানে টুৱেলভত থাকোতে এনেকুৱা কৈছিলোঁ মানে গৰম বন্ধ যে দি দিয়ক, আমি লিখি খতম কৰি দি দিম চাবমিট। সেহেঁতে নিদিয়ে প্ৰি ব'ৰ্ডছৰ আগত দিব একদম ইপিনে প্ৰি ব'ৰ্ডত পঢ়িব হেৰি নাই, কৰিপিনে প্ৰ-প্ৰেক্টিকেলো কম্প্লিত লাগে ন-নিদিলে মাৰ্ক নিদিওঁ বুলি কৈ দিয়ে।
সেইটোৱেই তোমাৰ আজিকালি এজোকেশ্যনটো বহুত টান হৈ গৈছে আৰু বহুত কম্পিটিশন।
সে আৰু।
সেইটোৱে আৰু। আৰু তুমি যে এতিয়া যে এডমিশনতটো লৈছা?
অ'।
ক্লাছেছ কেতিয়াপা হ'ব তোমাৰ?
আমাৰতো ওৱান আগষ্টৰ পৰা হ'ব। ফাৰ্ষ্ট চেমটো লগভগ মানে ডিচেম্বৰত এটা চেম খতম হৈ যাব।
আচ্ছা ঠিকে আছে, তোমাৰ। আকৌ তোমাৰ এজোকেশ্যনতো আজিকালি তোমাৰ ফীছতটো বহুত লৈছে চাগে এডমিশন ফিছ?
নাই এই ৰাচন কাৰ্ড আৰু ইনকাম দিলে আমাৰ কলেবাৰ কলেজটো ফ্ৰী হয়। যাৰ ৰাচন আৰু ইনকাম নাই মানে যাৰ এইটো কি কয়? এনুৱেল ইনকাম ফ'ৰ লেখকে বেছি তাৰ পেইড হয়।
অ, আচ্ছা গম পাইছোঁ, তোমাৰ ৰাচন কাৰ্ড আছে ন'?
অ', অ', ৰাচন কাৰ্ড আছিলে ফ্ৰীতে গ'ল। চেকেণ্ড চেমৰ পৰা এক্সাম ফিছ মানে কিবা ল'ব বুলি শুনিছিলোঁ?
অ', আচ্ছা চেকেণ্ড চেমৰ পৰা।
উম, ফাৰ্ষ্ট চেমটো পুৰা ফ্ৰী আছে।
ঠিকে আছে। মোৰতো তোমাৰ পইচ লৈছে মোৰতো ৰাচন কাৰ্ড নাই ন'।
কিমান কিমান ল'লে আমাৰ ছেভেন থাউজেণ্ড আছিল নেকি? পেইড বিলাগৰ বি এৰ ছেভেন থাউজেণ্ড আছিলে। বি এ, বি কম, বি এছ চিৰ ছেভেন থাউজেণ্ড আছিলে তাৰপিছত বাকী বি বি এ, বি বি কিটেকনলজী এইবিলাক টেন থাউজেণ্ড আছিল।
অ', মইতো বি এ কৰিছোঁ ন' মোৰ ছেভেন থাউজেণ্ড ওৱান হান্দ্ৰেড এইটটি লৈছে আৰু বি বি এবিলাক অ, ছেভেন টিন থাউজেণ্ড চামথিং হয়।
বাপৰে। বহুত বেছি।
সেইটোৱেইটো এডুকেশ্যন এতিয়া বহুত কষ্টলি হৈ গৈছে, বহুত কম্পিটিচন।
তাকেই।
এতিয়াটো এডমিছন অ', কোৱা? এতিয়াতো
উম,
মানে এতিয়াতো আমাৰতো ছেভেন থাউজেণ্ড লৈছে তাৰ পাছত আকৌ এক্সামত টাইমত আকৌ পইচা দিব লাগিছে। তোমাৰে কলেজতে। এক্সাম ফিজ অ', সেইটোৱে।
উম, এডমিশন ফিজ বেলেগ লয়, এক্সাম ফিজ বেলেগ লয়।
অ', বেলেগ বেলেগ মানে। একজাম ফিজ তোমাৰ টু থাউজেণ্ড ওৱান হাড্ৰেড।
আত্ছা। আৰু এডমিশনটো এইটো মানে আপনি ফাষ্ট চেমত ছেভেন থাউজেণ্ড দিলে এইটো ফাছ চেমত, এইটোতে দিলে নে ছেকেণ্ড চেমত আকৌ দিব লাগিব, থাৰ্ড চেমত আকৌ দিব লাগিব।
নহয় তুমি যেনেকে ফাষ্ট চেমত দিলা, তাৰপিছত একজাম হ'লে ফাষ্ট চেমত আকৌ বেলেগে দিব লাগিব। তাৰপিছত ছেকেণ্ড চেমত এ, এডমিশনৰ পইচা দিব নালাগে। ডাইৰেক্ট, একজামৰ পইচা দিব লাগিব।
অ'।
আকৌ যেতিয়া তুমি থাৰ্ড চেমত আহিবা তেতিয়া তোমাক টাইমত বেলেগে আকৌ ছেভেন থাউজেণ্ড দি পেলাই আকৌ এডমিশ্যন ল'ব লাগিব, থাৰ্ড চেমত আহি।
আচ্ছা আচ্ছা আৰু এবাৰ পৰা মই বুলি শুনিছোঁ গ্ৰেজুৱেচন বোলে ফ'ৰ ইয়াৰ্চ কৰি দিছে?
অ', গ্ৰেজুৱেশ্যন ফ'ৰ ইয়াৰ্চ কৰি দিছে এতিয়া। আকৌ মই মই, এইটোও শুনিছোঁ কি তোমাৰ আগতে ছিক্স, এইথ চেমৰলৈকে কৰিব পাৰি আছিলে ন'? গ্ৰেজুৱেচন? এতিয়া বোলে ছিক্স চেমত ভাল চি জি পি নাহিলে, তোমাৰ ছেভেন এইথ চেম কৰিব নিদিব বোলে।
আচ্ছা।
সেইটোয়ে এতিয়া ভালকে পঢ়িব লাগিব।
তাকেই বেক লাগিলেটো দিগ দাৰ আছে
সেইটোয়ে বেক নলগাকৈ পঢ়িব লাগিব আৰু।
চাওঁ তাকেই আৰু। অ, এন চি চি এন চি চি ল'ম বুলি ভাবিছোঁ। এন চি চি আছে কলেজত ত' এন চি চি লৈ পেলাই, ত' চি ডি এছ দিম বুলি ভাবিছিলোঁ।
অ', তুমি এন চি চিটো লৈ লোৱা আফকৰ্চ এন চি চিটো, তোমাৰ এডুকেশ্যনত বহুত হেল্পফুল হয়। কলেজত চীট পাব লগা অ', বেলেগ কিবা কিবি।
এইটো আমাক নি এডমিশ্যন লওঁতেওঁ ছাৰ এজন আছিলে, ত' ছাৰে কৈ আছিলে। এন চি চি এন চি চি লৈ ল'বা ভাল হ'ব পিছত, চি ডি এছো ল'ব পাৰিবা।
অ', সেইটোৱে চি ডি এছটো ল ওলাই ল'বা। ফাৰ্ষ্টে ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব চি ডি এছটোৰ কাৰণে।
হম। আৰু এছ আইৰ কাৰণেও ডিগ্ৰী লাগে
অ সেইটো এছ আইটো হাৰ্ড আছে আজিকালি
অ ক হ হাৰটো আৰু চবেই হড আৰু
সেইটোৱে তোমাৰ আৰু চিৰিয়ছ টো ডিফেন্সৰ লাইনত পৰে ন সেইটো আৰু টান বনি যায় আৰু
ডিফেন্সৰ লাইনত পতো এইটো মানে আৰ্টচ ল'লে আপুনিনি আৰ্মি জইন কৰিব পাৰে আৰু যদি পি চি এম থাকে তেতিয়া এয়াৰফ'ৰ্চ আৰু হেৰিও খুলি যায় নেভি
অ সেইটোয়ে এতিয়াতো মইতো পি চি এম বি নললো চ' মইো এতিয়া বি এ অনলি আছৰ চমু অ আৰ্মি
অ আপুনি কি ভাবিছে মানে কি কৰিব এনেকুৱা কিবা এনট্ৰেঞ্চ চনটে দিব নে কিবা
অ মানে মই ভাবিছো এতিয়া পঢ়ি আছো ন ডিগ্ৰীটো কৰি আছো লগতে মই অহা বছৰ ভাবিছো আৰ্মি চিলেক্যনৰ কাৰণ এপ্লাই কৰিম কি হয় চাম ফৰ এক্সপিৰিয়েঞ্চ
অ এক্সপেৰিয়েন্ঞ্চ থাককা ভাল আৰু
সেইটোৱে আৰু তোমাৰ পঢ়া লিখা কেনেকুৱা চলি আছে
পঢ়া লিখা এতিয়া এডমিশন হৈছেহে যোৱাকালি এতিয়া কিতাপ খিনি আনিব লাগিব আৰু
আচ্ছা কিতাপতটো জল্দি আনা পঢ়া লিখা ষ্টাৰ্ট কৰা আৰু
উম
নিজে এডভানস হৈ পঢ়লে ভালে
নিজব টপিকবিলাক চাই এই ললে আৰু ভাল হ'ব
সেইটোৱে
মাৰ কলেজটো আৰু ফাং ফুং ক ফ্ষ কব নটা ক্লাছত এঘাৰটাত প্ৰফেচাৰ আহে
আচ্ছা মানে ইমান এটা হেৰি নহয়
খোলোবৰ কলেজ উ কলে ক ভাল আমাৰ কলেজটো মানে একদম ভাং প ফাৰ্ষ্ট ইয়ি আপুভেনত ললে ফাৰ্ষ ইয়ৰ এনেই পাছ কৰা দে আপুনি স্কুলে যাব নালাগে মানে মোৰ লগৰ বিলাক মানে মইো কে পৰা কে পৰাঢিছো মছা ইলেভেন টুৱেলভ তাৰ পৰা কৰিলো ত' মোৰ লগৰ বিলাক আছে সহতে মানে কলৰ কলেজৰ পৰা লৈছে ত সহতে কয় মানে এনেকুৱা কলেজ যাবই নালাগে ইলেভেন এনেই পাছ কৰাই দিয়ে তেনেক মানে পং পম ক্লাছ শ্লছ নহয় ইমান মানে নটা ক্লাছত
আচ্ছা সটো কলেজৰ আৰু প্ৰব্লেম আৰু কি কৰিবা
উ চ হৰি ল'ব সোহে আৰু
এইেইটো টিচাৰৰ লগত ভৰসা নাৰাখিবা আৰু তুমি নিজে প্ৰিপেৰেচনটো কৰি থাকিবা অনলাইন আছে নেট ইণ্টাৰনেট আছে ইণ্টাৰনেটৰ পৰা পঢ়িবা
হম।
মই ইণ্টাৰনেটৰ পৰা পঢ়ি পেলাই পাছ কৰিছোঁ ফাৰ্ষ্ট চেমিষ্টাৰটো। ছেকেণ্ড চেমওঁ এতিয়া যে দিলোঁ তোমাৰ ইণ্টাৰনেটৰ পৰা হেল্প কৰিল। দিছোঁ।
আপুনি কোনটো কলেজ, নগাওঁ?
নহয় মই তোমাৰ দৰং কলেজ।
কলেজত
ছ, দৰং কলেজ, অহ। মানে নহয় মই মানে নগাঁৱত থাকো ন' চ' নগাঁওৰ পৰা মই ডাইৰেক্ট অ, গুচি যাওঁ আৰু টেম্পুত দৰং কলেজ।
অ', মানে আ আহা যোৱা কৰে?
অ', আহা যোৱা টেম্পুৰ পৰাই হয় মোৰ।
টাইম মেনেজ হৈ যায়?
অ', টাইম মেনেজ হৈ যায়।
আচ্ছা।
আচ্ছা।
ফেমিলিৰ লগত থাকিছে
ভালকে পঢ়া তুমি।
হম।
হ'ব দিয়া।
উম।